হেল্ল' অ শুনা পাইছা।
অ উম কি বুলি কয়। এতিয়াতো মানে জুবিন দাৰ মানে এটা ধৰণৰ মই যিকোনো গানে নুশুনো কিয় মানে। যিকোনোনো লবলাগে মানে এটা ধৰি ল নৰ্মেল এটা জুবিন গানে লগ ই।
টো ক মিঠা আছে নে মোক কিবা এটা শুনি মিঠা লাগে কিবা মানে মাতটো কিবা এটা মিঠা আছে এইটো। বাকী বহুত চিংগাই গায় কিন্তু মই। হিন্দীৰো কথাপিতো এটা এই জুবিনৰ মাত নে এটা মিঠা আছে মিছা কথা নকৌ।
কিবা এটা বেলেগ।
উম বেলেগ বেলেগ এটা ইনিগ অ। অ সেইটোৱা দা। বেলেগৰ হবই নোৱাৰে অ ক আহিব পাৰে অ সেইয়েটো কথা। বৰ্তমান নাই বৰ্তমান। মানে বৰ্তমান আমি দেখাই পোৱা নাই যে এনেকুৱা কিবা আছে ডা ইমান ডাঙৰ এনে নাই। থাকিবও পাৰে কিন্তু তাকে আমি দেখা পোৱা নাথাকে কিন্তু বৰ্তমান আমি দেখাই নাই কিন্তু। শুনাও না দেখাও না হয়ে ন ।
ভৱিষ্যত আহিবাৰে গম নাপাওঁ বাত এতিয়া দেখা নাই ।
নেক্স লেভেল মানুহৰ আছিল কিন্তু না।
ভাল লাগিছিল আৰু মানে মইও গান কিছুমান চব গান মানে ভাল নাপাওঁ এই কিছুমান গানা নহয় মানে বহুত বেছি ভাল লাগে। কিমান গান গাইছে জুবিন তাৰ মানে কিমান হাজাৰ হাজাৰ গান গাইছে
এনে এনে তোৰ হেৰি আমাৰ অ ক।
মানে মই এইতো ক'ব খজিছিলো যে হেৰি এনে অসমীয়াটো বাৰু এ তোৰ জুবিনৰ বাহিৰে কোনোবা অ বেলেগ ভাল লাগে নেকি ধৰি লও অসমীয়া যোনবিলাক চিংগাৰ আছে?
নাই বেলেগক ভাল নালাগে।
মই এনেই অসমীয়া গান নুশুন বেছি, যি-যিকেইটা শুনো জুবিন দা শুনো।
অ জুবিন দাৰে নেকি? বাবুৰ গান না-নাচান নেকি? বাবুৰ গান, বাবুৰ গান।
উম নাচাও নাচাও বাবু, ভিকু কাশ্যপ তোৰ পাপন এইবিলাকৰ গান নুশুনো মানে এইগিলা কাকো ভাল নাপাওঁ।
উম জুবিন দাৰ কিন্তু ভাল লাগানো ন, এনে হেৰি ধৰি লোৱা মই-মই অসমীয়াৰ কথা গম পালো বাৰু এটাই আছে জুবিন দা সেইটো চবে ক'ব। কিন্তু এ হিন্দীৰ কাক ভাল লাগে?
হিন্দীৰ মোৰ এই লাগে দিলজিত দিলজিত যিটো পাঞ্জাবী চিংগাৰ আৰু তোৰ আহ আৰু এটা এপি ঢিলৰ আছে আৰু হানি সিঙৰ ভাল লাগে। বাদচাহৰো ভাল লাগে, কিন্তু সেই হানিছিংৰ গান ভাল লাগে মানে কেইটামান ভাল লাগে, মানে কেটামান কেটামান লাগে চব চন হয় এনেকা নহয় যে। কেইটামান কেইটামান ভাল লাগে আৰু।
উম।
অ এই দিলজিতৰো কেইটামান ভাল লাগে, হানিচিঙৰো কেইটামান ভাল লাগে, তাৰপিছত বাদচাৰো কেইটামান ভাল লাগে, এ চবৰে কেইটামান কেইটামান ভাল লাগে আৰু চ কোনো এটা ফেভৰেট নহয় আৰু মোৰ। যিকেইটা গান ভাল হয় সেইকেইটাই ভাল লাগে আৰু পৰ্চেনেলি ফেভট বুলি মোৰ গান নাই মানে গান নাই আৰু
চইচ নাই। যেতিয়া যি ওলাব ওলাব আৰু এ সেইটো হিচাপতে ভাল লাগে।
মানে হিন্দী গানটো শুনা নে নুশুনা এনে?
নাই মই বেছি নুশুনো। শুন মই মিছা নহ মোক মোক চিনেমাত যেতিয়া চাই থাকো যেতিয়া গান লগে মই স্কপে কৰি দিওঁ গে।
অ অই অই আ-আজিকালি চিনেমাবিলাকত গান বিলাক ভলেই নালাগে।
অ অ গম নাপওঁ অ এ যদি যদি ধৰি লও যদি এ এজ এ মানে ধৰি লও মই কয় আছোঁ আৰু যেতিয়া এনে চেপাৰেটকৈ যদি কিবা গান ওলাই সেইমখাই বেছি ভাল লগা হৈছে নেকি এ চিনেমাৰ গানতকে।
চিনেমা গান ভাল নালাগে কিয় বা নাজানো আৰু মানে আজিকালি ভালে নালগে। ভালকে বনাব‌ই নাজানে কব গ'লে।
সেইটোয়েতো এটা কথা কিনো কবি আৰু চিনেমাৰ গান মানে কি গৈছে বুজি পাইছে না বস্তুবাষা মোৰ মোৰ মই এটা কথা কি হ'ব গম পাইছে না হেল্ল'
উম উম
মানে মই কি ভাবোঁ ক‌ও যে চিনেমা বুলি নহয় আজিকালি মানে মোৰ হিচাপত মানে এ পইচা যাৰ পিছ আছে নাই সি মানে নিজৰ মানে এতিয়া আজিকালিটো পইচা চবৰে বেছি হৈ গৈছে আমাৰ বাহিৰে চবৰে পইচা বহুত হৈছে যোনে ইনকাম কৰিব লাগে ন- বহুত বহুত টকা ইনকাম কৰিয়ে লৈছে কাৰণ আজিকালি চবে এছে কৰিছে সিহঁত আচলতে যোন বিলাক মানে টেলেণ্টেড মানুহ দবাবও চেষ্টা কৰিছিল সেইটো এটা কথা সেইকাৰণে বহুত মানে লুকাই যায় সেইটো এটা কথা হ'ব পাৰে কিবা ভাবি নতুন চেহেৰা যদি নতুন সন্মুখত আহি থাকে এই যাৰ পইচা থাকে যাৰ মানে হেৰি থাকে সিহঁতে অলপমান দবাব চেষ্টা কৰে ত সেইটোও কাৰণ হ'ব দে ভাল ভাল গান নোলোৱা ভাল ভাল চিনেমা নোলোৱা হয় নহয় হয় নাই নতুন যদি ছিংগাৰ এটা ওলাই তেতিয়াহ'লে পুৰণা চিংগাৰ মুখা যাৰ হাত ত মানে কামান খিনি আছে এটা গানটোতো গোৱাতকে বেছি সেই গানটো পাব্লিকৰ ওপৰত দিবৰ কাৰণে বেছি টান হয়নে নহয় কচোন ক
উম সেইটো হয় কিন্তু বাৰু মানে এইবিলাক সেইবিলাকৰ কাৰণে সে মানি লাগে পাৱ লাগে অকমান চিনাকি দৰকাৰ সেই আৰু
অ মানি মান মানি থাকলে এ পাৱাৰ আপনাৰচ পইচাই মানি মানে মানি পাৱ যায়
নাই পাৱাৰ মানে মানি নহয় পাৱাৰ বেলেগ মানি বেলেগ চবৰে পাৱাৰ নাথাকে মাণি থাকে সেনেকুৱা কানেকচন লাগিব কানেকচনৰ দৰকাৰ বহুত।
উম
মানে ধৰিলোৱা এটা কথা ক এই ইটো বাদ দে বাকী তোৰ এনে জব তব চাই আছে নে কাম চাম চাই আছে ন
যপ চপ কি কৰিলোঁ মই হেৰি উ
কেনে কেনেকুৱা ফিল্ডত মানে তোৰ যাবাৰ ইচ্ছা আছে বেছি এতিয়া বাৰু মই গম পাইছোঁ তই জব চপ পোৱা নাই মানে তেতিয়া ধৰি ল জবটপ চোৱা নাই বা জবটপ পোৱা নাই ঠিক আছে বিচাৰি আছা ঠিক আছে এ এনি টাইম ত তোৰ অ নৰ্মেল জব কৰি থাকিব নোৱাৰা তই এটা থাকব গুৰু ধৰ্মত যিকোনো কেনেকা ক্ষেত্ৰত বিচাগবঢ় মন কেনে ক্ষেত্ৰতবেছি যাব মন কি ক্ষেত্ৰত বে
মই ভাবিব পাৰা নাই
মই আজি যদি এইটো ভাবোঁ কালি এইটো ভাবি মানে এনেকুৱা টাইপৰ মই কনফিউজনত জীয়াই আছোঁ
মানে ভাবিলে কি কেনেকুৱা টাইপ কি ভাবা সেইটো কৈছোন মানে অসমটো থাকে ন বহুতটা চাৰে পাঁচটা ভাবছা
মানে মই এনেমান নাইে যে কি মানে। কেনেকুৱা ধানৰ কম আৰু তোক। এ মানে ধৰি ল এতিয়া কাম বিচাৰি -বিচাৰি। পইচা মানে কাম বিচাৰি- বিচাৰি নাই আৰু মানে।
পইচা বিচাৰিা ত মই বুজি পাইছো মই সেইট নাছিলোই সধি ধৰি লক ফিউচাৰত কি লগা এটা জব কৰা ইন্টাৰেষ্ট আছে মান বা কি কৰাত ইটাৰেষ্ট আছে।
ইণ্টাৰেষ্টৰ কথা কৈছা।
উম',
ইণ্টাৰেষ্ট বুলি ক'ব গ'লে আৰু। অ', আমাৰ নিচিনা মানুহ কি থাকো আৰু য'ত ভাল চেলেৰী থাকে। ভাল হেৰি থাকে আমাৰ কাৰণে কোনো হেৰি টেলেনট আমাৰ যদিয়া স্কিল হয় তেতিয়াহ'লে বেলেগ কথা একো স্কিলো শিকা নাই বাকি একোৱেই নাই। এইটো হৈছে আৰ নৰ্মেল। কিবা এটা ভাল দৰমহা পালে চাকৰি এটা হৈ গ'লে আৰু আৰু এনে মোৰ মইটো তোৰ- তোৰ তই কি ভাবি আছা তোৰ তই কি ভাবি আছা মানে কি ভৱিষ্যতৰে মানে কি? কি মানে এটা মানে ই ভাবছ নে এনেকে।
মোৰ কি কৰিম আৰু বৰ্তমান ত ধৰিলো মই বৰ্তমান। অ', জিম মাৰতে কাম কৰি আছো ন- কাম কৰিছো মানে ঘৰত বৰ্তমান ছয় চাৰি পাঁচ ছয় মান আৰু কৰো। মানে এই মানে তোৰ অক্টোবৰ ফেষ্টিভেল আছে ফেষ্টিভেল তোৰ মান কি হ'ব। চেলাৰী ডোবোল হ'ব তৌ কি বুলি কয় সেইটো পাতি দে বাৰু। কি বুলি এই জানুৱাৰী মানে ফেব্ৰুৱাৰী মানে কৰো আৰু। উম তাৰপিছত অকণমান লোনৰ মাথা মাৰিম অকনমান লোনৰ মাথা মাৰিম।
উম',
অ', এতিয়া আমি এতিয়া সেই গ্ৰেজুয়েট হৈছো ৰ গ্ৰেজয়েট হৈছো। সেইকাৰণে আমাৰ কিছুমান আমাৰ- আমাৰ কাৰণে লোন এলিজিবিলিটি হয়।
এ মই কথা এটা ক অ', গ্ৰেজুৱেশ্যনৰ পিছত যে- চৰকাৰী চৰকাৰে যদি সেইটো কথা কৈছা ন- গভৰ্মেন্টে দাই দিয়ে যে।
অ সেই লোন লোন আছে আৰু অকমান সেই লোন বিলাকৰ কাৰণে অকমান মাথা মাৰিম। যদি লোন বিলাক এভ পাছ হয় যদি দুই তিনি লাখৰ লোন পোৱা যায়। তেতিয়া অকমান বিজনেছৰ কথা ভাবিম আৰু
উ এটা কথা জানা নে নাজানা?
কি?
মানে ধৰি লোৱা তুি যদি গমেন্ৰ লটো ল কথা কৈছা তেতিয়া হলে তুমি সে লোন টো তো ল'ব পাৰিবা। কিন্তু যদি সেইটো লোন লোৱা না তাৰ পিছত নে তুমি সেইটো লোন যদি লোৱা না তেতিয়াহ'লে তোমাক নে তুমি নে চাকৰি। কৰি পিছত নাপাব বুজি পাইছ লব ব বমনাতি পিত য লটো লৈ ত মানে সেই লনৰ কাৰণে এপ্ৰোভ কৰিব নোৱাৰো। তে লোনতটো লোৱাৰ পিছত মানে এই লোনতটো তাকে দিব যোনে মানে চাকৰি কৰি নি নিবিচাৰে জোনে জোনে নে চাকৰি নাপায় সেইবিলাকক হে দিব আৰু এইটো যদি লৈ লোৱা লোনতটো তেতিয়া হ'লে তুমি পিছত যদি ভাবা মই চাকৰি কাৰণে এপ্লাই কৰিব পাৰোঁ। তেতিয়ান তোমাৰ প্ৰব্লেম হব যে- চাকৰি নাাপবা তুমি
এটা বিজনেছত সোমাই গ'লে চাকৰি কৰাৰ তাত টাইমে নাথাকিব। আৰু বিজনেছত যদি হ'লে আৰু মান্যত যদি এনেকা ভাবি থৈ দিছা বিজনেছ কৰি পে চাকৰি কৰিম। চাকৰি কৰি বিজনেছ কৰা পচিবল।
নাই মই সেইটো কথা কোৱা নাই ভাই, মই কথাটো কৈছোঁ যে মানে তাৰে কি কি ইফেক্ট আছে মানে কেনেকুৱা ধৰণৰ এইটো বস্তু মাৰে মাৰে মানে তোক সেইটো কৈ দিছোঁ। তই এইটো কথা জান মই এইটো কথা কৈছোঁ।
কিছুমান থাকে তোৰ, ট্ৰমাছ আৰ কনডিচন থাকে। চব বস্তুৰে থাকে ট্ৰামছ এণ্ড মোৰ সেইটো মেটাৰ নকৰে, এতিয়া তই আৰু যদি মই বিজনেছটো ষ্টাৰ্ট কৰি বিজনেছটো গ্ৰ' কৰাৰ মাথা মাৰিম ন' আৰু আৰু যদিমই চাকৰি কথা ভাবোঁ বিজনেছৰ কথা ভাবোঁ এক পিনেও নাপাম। আৰু চাকৰি এটা যদি মাথা মাৰিব খোজা চাকৰি
এটা চাইডে হ'ব লাগিব।
গভাৰমেণ্ট, গভাৰমেণ্ট জব এটা কমপ্লিট গভাৰমেণ্ট জব এটাতে মাথা মাৰিব লাগিব। তই ইয়াতে বিজনেছ চিজনেছৰ মাথা মাৰব নোৱাৰা ঠিক আছে, ত' এটলিষ্টৰ পা-পাৰ্ট টাইম কাম কৰি বা ফুল টাইম কাম কৰিম গভাৰমেণ্ট জবৰ মাথা মাৰব পাৰি কিন্তু বিজনেছ কৰি কেতিয়াও গভাৰমেণ্ট জবৰ মাথা মাৰব নোৱাৰা। কাৰ বিজনেছত ইমান টেনচন, ইমান প্ৰেচাৰ কাৰণ বিজনেছত ইমান টেনচন থাকে, ইমান প্ৰেচাৰ থাকে আৰু বিজনেচো তোৰ নিজৰ হয়, যেতিয়া এটা জব এটা কৰিবি পাৰ্ট টাইম জব বা ফুল টাইম এটা জব কৰিবি তেতিয়াতো বেলেগৰ আণ্ডাৰত কৰিবি, কামটো হওক নহওক তই নিজৰ টাইমত যাবি নিজৰ টাইমত আহিবি কিন্তু যিটো তই নিজৰ এটা বিজনেছ কৰিব তই ফুল টাইম দিব লাগব। ফুল টাইম মানে কি তই যিখিনিলৈকে টাইম তোৰ শাৰী ছেকেন টাইম তোৰ আৰু। টোপনি মাৰ টাইমখিনিৰ বাহিৰে বাকী তই যিখিনি টাইম জাগি থাকিবি সেইখিনি টাইম সেই বিজনেছটো নামতে দিব একে তোৰ যদি এতি ইতিয়া তিয়া কেনেকে মিলাব।
নাই না মা নাই নাই নাই গম পাইছোঁ কোনটোৰ কথা যে গুৰুত্ব দিছ। কিন্তু মাতে মই কি কৈছোঁ মই কালি কথাটো কৈছোঁ আৰু যে এনেকা এনেকা এ টো ব্যৱস্থাত মানে এনেকা এনেকাও হেৰি আছে মানে। ট্ৰাম এণ্ড কণ্ডিচন আছে মানে মই সেইটো কথা কৈ মানে কৈছোঁ আৰু
তে গম পাইছোঁ। যদি ধৰি লওক বাইচাঞ্চ এটা কথা কওঁ ধৰি লওঁক গভাৰমেণ্ট জবৰ যদি ইচ্ছা হয় তাৰছত ধৰি লোৱা এক দুই দুছৰ পাছত প্ৰথমে গভাৰ্মেণ্ট জবত প্ৰিপেচন কৰি লোৱা যদি পালে পালোঁ, নাপালে যদি নহয় তেতিয়টো এইটো কৰা যাব বাৰু।
উম, সেইটোয়ে এ, আমিনো মইতো এতিয়া মাথা মাৰাও নাই গভমেণ্ট জবৰ কথা মাথা মাৰিলে ৰ চাওঁ হেৰি। আৰু বিজনেচ অনা নাই ন' আৰু সিহঁতে বেছি পইচাও নিদিয়ে ন' ধৰি লোৱা আজি আজিকালি যুগতো যিহেতু পইচা নাটানি ইমান বেছি গৈছে, চবেই নিজে পইচা খাই আছে। সেইটো হিচাপত পইচা যিহেতু বেছি নিদিব না, তে কম পইচাত ইমান মানে ৰিস্কটো অলপমান কম লোৱাতকে ভাল বিছনেছ এটা মাৰা ধান্দা মাৰবা লাগব আৰু নেকি?
গভাৰ্মেণ্ট জবৰ এতিয়া নিজৰ কথা ক'ব গ'লে এতিয়া কম্পিটিচন লাখতকে বেছি হৈ গৈছে।
এ, বহুত বহুত, তুমি অন্ধা কোৱা, এতিয়া যদি তুমি আৰু মই যদি ট্ৰাই কৰোঁ না তেতিয়াহ'লে বহুত বছৰ লাগি যাব।
আৰু কি কম্পিটিচনটো বাঢ়ি গৈছে বাঢ়ি গৈছে আৰু যিবিলাক ইউ সেই হাৰিয়ানা বিহাৰ এইবিলাক এইবিলাকৰ চলিবিলাকো দিনে ৰাতিয়ে অকল সেইটোয়ে তাহাঁতে সেইবিলাক সৰু পৰাই মাথা মাৰি থাকে মানে এটা এটা সামান্য এটা জব ৰ কাৰণে মানে ইমান ইমান ইমান ইমান পঢ়ব লগা হয় মানুহ চক খাই যাব এনেকোৱা টাইপৰ আৰু আগৰ পৰা তাঁহতৰ সেইবিলাক মানে ব্ৰেইনটো অকমান স্কৰ পৰে যে কাৰা থাকে মানে সেইটো কাৰণে মই ভাবচো গভৰ্ণমেণ্ট জব ন